অ', শুনিছোঁ দে, ক'।
উম, কি কৰি আছ'?
এইমাত্ৰ ভাতকেইটা খাই উঠিছো।
উম, অ', তোৰো হৈছে নেকি?
উম, মোৰ হৈছে। এই ফ্ৰিজৰ পানী খায় খায়ে হৈছ তে গম পাইছো মই।
অ', মোৰ ভালেই হোৱা নাই চৰ্দি, অলপ অলপ হৈছে মাত নাইকিয়া হৈ গৈছিল ন মোৰ, এতিয়া অলপ আহিছে।
চৰ্দি হৈছে, এতিয়া আকৌ কাহো হৈছে।
উম। ভাত খালি ন?
উম।
বেলা কিবা খালোঁ, এতিয়া খোৱাই নাই ভাত, খামহে আৰু।
উম, খাই ল'বি, মই মানে ৰাতিপুৱা পৰা একো খোৱা নাছিলোঁ যে সেই কাৰণে এতিয়া ভাতকেইটা খাই ল'লো আৰু, দেৰিয়ে হৈছে ৰাতিপুৱাৰ পৰা একো নোখোৱা বুলি
অ', অ', দেৰি হৈছে আকৌ।
উম।
এতিয়া কি, বৰষুণ দিছে নেকি তাত?
নাই, বৰষুণতো ধৰিছে আৰু।
উম। অলপ অলপ দিওঁ, অ', দিওঁ দিওঁ কৰিছে ন?
উম।
তাকে, কি কৰিছ বুলো? আজি খোজকাঢ়িব আহিবি নেকি?
খোজকাঢ়িবৰ কাৰণে পাৰি যাবলৈ কাৰণে।
আহিবি নহলে আহিলে অলপ সাতে সোনকালে আহিবি তেতিয়া আমি পুখুৰী ইফালে যাব পাৰিম।
অঁ।
মানে দেৰি হৈ যায় জালে ন।
উম দেৰি হৈ গলে যাব নোৱাৰি। আৰু জেগা খিনিও দূৰ খোজ কাঢ়ি যাব লাগিব।
তেতিয়াহলে মানে ৰাতি হৈ যাবগে। সেইটোৱে কৈছো। অলপ সাতে সোনকালে আহিবি।
উম।
ভণ্টিৰ খবৰ ভাল?
অ'অ' ভালেই আৰু দে আছে আৰু।
তাইকো কবি নহ'লে তাইকো লগ ধৰিবি আৰু।
অঁ গলে দুইজনী একেলগে যাব লাগিব আকৌ মই থৰি না মানে অকলে যাম।
অঁ হয় বাৰু ইমানখিনি খিনি অকলে অহাটো। ভালো নহয়, দেচোন আজি কালি যি কথা ভয় লাগে।
ত' মানে দুজনী থাকিলে ভালো লাগে ন। অকলে - অকলে আৰু কিবা।
হয় দে হহ, উম। হে আহিবি নহলে অলপ সোনকালে আহিবি আৰু।
উম,
পাঁচটা মানে বজাৰ চা চাৰিটা পঞ্চল্লিশ মানত ঘৰৰ পৰা যেন মানে ওলাই কৰি সাজু হৈ আহ আৰু তেনেকুৱাকে।
উম,
তেতিয়া ইয়াত পাঁচটা মান বজাত পাবিহি তেতিয়া পা যাম আৰু ধুনীয়াকে হয়।
উম।
ঘৰটো ওচৰত - ওচৰত হোৱা সেইটোৱে লাভ আমাৰ হয়।
অহ ', তথাপি মানে ভাতকেইটা খাই পেলাই অকমান উম, টোপনি ধৰে যে শুই থাকিব মন যায়।
অহ ', হয় বাৰু মই নুশুৱেই ভাতি বেলা তেনেকে।
উম,
ইমান বান্ধৱীয়েতো লগেই নাপায় ন।
অহ ', হয় দে।
আমি যে লগ পাই থাকো এনেকে আমাৰ সেইটোৱে সৌভাগ্য।
উম,
বাকী কচোন অহ', কি - কি খালি?
আজি মায় ৰঙালাও আগ দি পেলাই উম, সৰিয়হৰ আলু দি পেলাই তৰকাৰী। কাৰী এখন বনাইছিলে।
অহ ', কেনেকুৱা লাগিলে খাই।
বহুত ধুনীয়া লাগিলে খাই। ভাল লাগে মানে মাহতে বগা সৰিয়হৰ লগততো বহুত ধুনীয়া লাগে খায়।
উম,
আকৌ ঘৰতে হৈ আছে ভাত কেৰেলা আলু দি পেলাই ভাজি বনালে আৰু সেয়াই।
অহ ', আমাৰো ঘৰত কৰিছে ভেন্দি ভাতকেৰেলা।
উম,
তাৰপিছত লে লেচেৰা মাহ। কৰিছে কিবা কিবি তিয়হ। এইবোৰতো ঘৰৰে মানে।
উম, আৰু তিয়হ যে এনেও বজাৰৰ খাব নালাগেই ঘৰ খোৱাই ভাল।
হয়, সেইটো কথা।
উম,
ঘৰত এতিয়া আমি একো সাৰ ব্যৱহাৰ নকৰাকে হে, নিজে হয় ন প্ৰাকৃতিক ভাৱে হয়।
অঁ নিজে নিজে হয়, অকণমান যদি, সি বোলে উঠিছে আমি অকমান
অলপ কেৱল অঁ চাংখনন দিব লাগে, সেইয়াই আৰু। সাৰ পানী বুলিবলে ঘৰতে গৰু আছেই, গোবৰ পানী দিলেই হ'ল।
হৈ যায়।
সেইটোৱেই অলপ, চোৱা চিতা ভালকে কৰিলেই হ'ল আৰু।
উম লহপহকে তেতিয়া ধুনীয়াকে বাঢ়ি আহে মানে।
আছে আমাৰ পানীলাও, তাৰ পিছত কোমোৰা এনেকেও আছে, চাং বনাই দিছে।
উম।
এতিয়া বৰ্তমান সৰু হৈ আছে নেকি, মাজতে ধেই লাগিলে।
অঁ আমাৰ ঘৰত এয়া বেঙেনা গছ আছে সৰু বেঙেনা জাতটো যে, বগা বগা বেঙেনা জাত টো, তাৰপিছত আকৌ মান ধনীয়া কৰিছে।
উম। মান ধনিয়া মানে কি বঙালী ধনিয়াটো নেকি? অঁ বঙালী মেমেধু বুলি কয় যে। অ'। ভাল লাগে, সেইটোও কিন্তু, তৰ অঁ, তৰকাৰীত দিলে কিন্তু খুব
বহুত ধুনীয়া লাগে আৰু তই এনেই তই চাবিচোন বিলাহীত চাটনি অক এনেকে বনাবি পৰিু পেলাই ত যদি মানে সেইখিনি দিন ধুনীয়াকৈ অলপ অলপ সৰু কে মিহি মিহিকে কুটি কুটি দি দিয়, তেতিয়া আৰু ধুনীয়া লাগে খাবলৈ, উম।
আমাৰ ঘৰত প্ৰায় খিনি খেতি কৰা বুলিয়ে কব পাৰি, ঘৰৰ বাবে। শস্যয় ঘৰ পৰা মানে খোৱা যায় আৰু। হয় নে নহয়? আমাৰ গাঁৱত জেগাৰ সেইটয়ে ভাল আৰু। তাওন জেগাত চবে কিনি খাব লাগে এ
উম আকৌ মই দেখিছো এয়া হেৰি, বাত টনচিল নহয়, অঁ এ ঠাইত যে হৈ আছে
অঁ।
সেই ঠাই ৰদত সেই থঠাই ৰদটো মানে মানধনীটো খাব লাগে। ভাল বোলে।
অ ভাল খাব লাগে বুলি মই শুনা নাই বাৰু।
মায়ে অ মায়ে কেতিয়াবা সৰু সৰুকে কতি পেলাই এনে খাব দিয়ে বুজিছ নে মোক কোনে এনেয়ে খায় অ বেয়া নহয় খাবলৈ কিন্তু তাতকে হে, অকমান বস্তুটো সোৱাদ লগে বনাই পেলাই খোৱাটোৱে ভাল হয়।
অ হয় বাৰু।
উম অ যিয়ে নবনাও চবতে দি দিব, পাৰি ন মানধুনীয়া।
অ তহঁতৰ কলগছ আছে নে নাই?
অ কলগছ আছে ভীমকল আছে।
উম কি-কি আছে আৰু
ভীমকলটোৱে দেখিছো মই দেই আমাক ঘ বেলেগ কল মই দেখা নাই তেনেকে এইও কেইদিনমান অ চিৰা দি পলে গাখীৰ ভাত মোৰ ধুনীয়া লাগে খায়।
উম
এতিয়া আমিে মে ইমান নাখা কিন্তু মাহঁতে খাই নহয় কেতিয়াবা খুৱাই দিয়ে মানে মাহঁক পাই তেতিয়া গম পাও অ বহুত ধুনীয়া লাগে খাবলে।
উম গাখীৰ কল অহ।
অ সেইয়া সেই ছাগলী পোৱালি কেইটা খাব। খুৱাব
অ' তাহাঁতে শক্তি হব তেতিয়া হয় বাৰু। কথাটো সে গাখীৰ কল তাৰ পিছত লগত ভাতেই লওঁনে। চিৰাই লওঁনে ভ ভজা ভাতে লওঁনে সিজোৱা চাউলে লওঁনে অ' চিৰাটোৰ লগত খাই। ভাল লাগে।
খুব ভাল লাগে মানে বহুত কোমল ন বস্তুতটো চিৰা। আছে সখিনিও মানে বহুত। ধুনীয়া লাগে। আকৌ গুটি-গুটি কেতাও। উতৰাই দিলে তেতিয়া আৰু ধুনীয়া লাগে খাবলে।
অ খাবলৈ বহুত সোৱাদ হয় বৰ ভাল পাওঁ আমাৰ মালভোগ কলৰ গছ নাই বৰ্তমান। অ মানে হেৰি ভীম, কলৰ গছ নাই? মালভোগ কলৰ গছ আছিলে সে আমাৰ কালি আৰু পৰহিলে আমাৰ নাম আছে, আমাৰ নামঘৰত। তাতে দিছ যে দেউতাই কল এঠোক দিছে।
উম।
তেনেকেই আৰু।
ঠিকে আছে নহ'লে আৰু।
উম।
উম।
জি যাম দে পুখুৰীলৈকে পুখুৰীটো এ ঘৰ বনোৱা আছে যে। তাতো আছে চাই চিতি আহিম অ', খুব ধুনীয়া লাগে সেইকাৰণে কৈছো অলপ সাত তে সোনকালে আহিবি ভণ্টিক লৈ। তেতিয়া অলপ সময় বহিবও পাৰিম তাত।
অ'।
গছ তলিত যি বতাহ দি থাকে ন'। সেই পুখুৰীত আৰু ধুনীয়া বত তাহ দিয়ে বৰ ভাল লাগে। তই গ'লে গম পাবি নহয়। তোৰ ভন্টি চাবিচোন আহিবলৈ মনে নিয়া যাব।
অ', তাই গৈ পোৱা নাই নহয় তাইক লৈ যাবই লাগিব ৰ'।
অ', খুব ভাল পাব তাই। পানী বটল এটাকে লৈ লম আৰু খোজ কাঢ়োতে ভাগৰ লাগিবও পাৰে।
অ'।
উম। বাকী? খুড়ী ক'ত?
বাকী মানে মা এতিয়া হেৰি এ ভাত পানী খালোঁ ন' এ মায়ে বাচন ধুব গৈছে।
বাকী দেউতা কামত গ'ল ন'?
কামত মানে গৈছিলে তাৰপিছত আকৌ ক'লে বোলে গাড়ীয়ে আহা নাই ঘৰলে আহিব এতিয়া আকৌ। এ বহুত বেয়া হৈছে, গম পাইছ' আজিকালি গাড়ী গাড়ী খিনিখন মানে ভালকে, পুৰণা হৈছে যে গাড়ীখন ভালকে নচলে।
অ' হয় নেকি?
উম।
ঠিক কৰিবলৈ হৈছে চাগে দিন হৈছে যদি হয়।
এনে নতুন গাড়ী এখন ল'ম ল'ম বুলি কৈ আছে বাৰু মালিকে হে তেতিয়াহে মানে ভাল হ'ব আৰু।
উম। অ এইবোৰ গাড়ী ইমান দূৰ দূৰলৈ গৈ থাকে। যিহেতু, অলপ অসুবিধা বেয়া হ'বই আৰু ইঞ্জিন বোৰ।
উম।
সলালে সলাই লক কাৰ নতুন গাড়ী চলাব।
অ।
ক'ৰ পৰা ক'লে যায়নো তোৰ দেউতা?
শিৱসাগৰ তাৰ পাছত গুৱাহাটী।
শিৱসাগৰৰ পৰা গুৱাহাটী ন? বাছখনৰ নাম কি? কি হয় নাইট ছুপাৰ ন?
অ নাইট ছুপাৰ।
নামটো কিনু?
অনুৰাগ।
অ অনুৰাগ
উম
কিমানটা বজাত যায় আমাৰ ইয়াৰ পৰা?
আমাৰ এইখিনি মানে পাৰ হয় সেইখিনি, উম দিনত চাৰে নটামান বজাত আহে এইখিনিলে আমাৰ এইখিনি পায়হি আৰু গুৱাহাটীৰ পৰা।
অঁ। মানে এইখন দিনত যায় তেনেহলে কি? শিৱসাগৰলৈ!
অঁ।
অঁ হয়। মই এবাৰ চাইছিলো মানে ড্ৰিম বুলি কোৱা বাছ এখন আছিলে। সেইখনত গোট গোটেই চিটখিনি মানে একে শুই যাব পৰা চিট বহি
অঁ এইখনতো আছে হেৰি, ওপৰত শুই যাবলৈ কাৰণে মানে জেগা আছে আৰু।
কিবা আজিকালি নতুন নতুন ওলাইছে। তলতো শুয়ে যাব পাৰি মানে চিট নাই গোটেই চোপাৰখনত। ওপৰতো শুই যাব পাৰি তলতো শুই যাব পাৰি বৰ ভাল লাগে দেখি অঁ। ট্ৰেইনত যোৱা নিছি যায় আৰু। এটা ফালে এজন এজনকে বহিব পৰা জেগা এটা ফালে দুজন দুজন বহিব পৰাকে আৰু। খুব ভাল লাগে।
ভাল লাগে মই গৈ পাইছো ন বাছখনত উঠি এনেকুৱা লাগে গম পাইছো আমি কেনে কিবা জাহাজত গৈ আছো তেনেকুৱা নিচনা লাগে। মানে এচি থকা বাছ যে বহুত। লৰি কৰি যায় এনেে এনেকে যায় এবাৰ সি সিফালে যায় এবাৰ ইফালে যায় তাৰপিছত মানে এয়া জাহাজত ঢৌ। বিলাক আহিলে জাহাজ কেইখন যে এনেকে ও ওপলে উঠি কৰি যায় যায় সেই তেনেকুৱা নি নিচিনা লাগে আৰু মই মানে বিশেষকে দেউতাৰ লগত কেবিনত বহো ন। মই মানে বেছিকে মানে সেইটো। অনুভৱ কৰিব পাৰো।
অ' মই কিন্তু চুপাৰত উঠি পোৱা নাই দেই আজিলৈকে
উম।
মই ট্ৰেইনত উঠি পালো বাৰু। নহয়। এৰো'প্লেনৰ লৈকে উঠি পাইছোঁ। কিন্তু মই
কিয়? আগতে আমি এবাৰ যোৱা নাছিলো জানো চুকল্পলে।
এ, সেইখনতো বাছ হে!
এবাৰ আমি দেউতাৰ লগতো গৈছো।
অ' দেউতাৰ লগত যে গৈছিলো কলেজত। এ সেইকণ আৰু এইকণৰ পৰা সেইকণহে। গমেই নাপালো চোন, কেতিয়া উঠিলো কেতিয়া গলো। মানে অলপ দূৰ অ' দূৰ দূৰণিত গ'লে সেইটো অনুভৱতটো কৰিব পাৰি আৰু ভালকে।
উম!
ঐ হ'ব দে নহ'লে, তই আহিবি।
অ' অ'
অ' সোনকালে আহিবি আৰু।
উম, উম দে হ'ব দে নহ'লে, এতিয়া কিবা কিবি কৰি লওঁ তাৰপিছত যাম আৰু অ' অ' অ'।
হ'ব দে উম!